আহ কি কৰি আছা।
অ আছো ৰ'বা এনেই তুমি।
মই আছো অলপ৷
অ বাকী অ বাকী খবৰ পাতি ভাল?
খবৰ পাতি ভাল ৰ'বা তোমাৰ?
উ ভাল-ভাল
ভাত খালা?
ঘৰৰ সকলোৰে সকলোৰে ভাল?
ভালে আছে তোমালোকৰ?
অ আছে-আছে৷
ভাত খালা নে নাই পিছে?
উম খালো অলপ আগতে তুমি?
মই খোৱা নাই বাৰু খাম এতিয়া বনাই আছে মায়ে৷
অ-অ
আমাৰ কাতি বিহু আহি আছে গম পাইছ নে নাই?
উম-উম আহি আছে৷
আমাৰ বিহু বুলি ক'লেতো জানাই আৰু কেনেকুৱা এটা মানে উখল মাখলৰ পৰিৱেশ হৈ পৰে৷
হয়-হয়
হম আৰু ক'ব গ'লে আমাৰ অসমীয়া-অসমীয়া জাতিৰ৷ চবতকে ডাঙৰ উৎসৱ বুলি ক'লে এইটোৱে ক'ব লাগিব দেই কিন্তু ন! চবে মানে কেনেকুৱা মানে এটা উখল মাখলৰ পৰিৱেশ হৈ যায় গাঁৱত৷
উম-উম
নিজৰ নিজৰ কামত মেজি বনাই মেজি বনাই বিভিন্ন বিহু ধৰি লওক মাঘ বিহুত৷
উম
খেলা ঘৰ বনাই ভেলা ঘৰ বনাই মাহঁতে গুড়া খুন্দিব যায় চাউলৰ পিঠা লাৰু পনা বনাই৷
উম-উম তোমাৰটো একদম হয় হয় তোমাৰ অ সেই ধৰা আৰু যেতিয়া আমাৰ ৰঙালী বিহু হয় সেইটোৱে আমাৰ মানে বহুত এটা তাৰ মানে অ ধৰা ফূৰ্তি বা উৎসাহ এইবিলাক কৰিব পাৰি৷ বা এইটো বহাগ বিহু তোমাৰ মানে এপ্ৰিল মাহত হয়৷ ইং ইংলিছৰ মা অ ধৰ ধৰা মানে যেতিয়া আমাৰ বহাগ হয় তেতিয়া মানে নতুন বছৰক তোমাৰ আদৰণি জনাই আৰু অ৷
যথেষ্ট ভাল লাগে আৰু মানে বহাগ বিহুৰ সময়খিনত৷
উম আমাৰ মাঁৱত গাঁৱৰ ম অ এনে যাও বহাগ বিহুত টাইমত মানে বিহু মাৰো
হয় হয় কিমান ভাল লাগে নহ সকলোৱে মানে সকলোৱে ঢোলে পা
হয়-হয় মানে বহু বহুত এটা আনন্দ কৰিব পাৰি আৰু তাত৷
হয় হয় যথেষ্টখিনি এ ভিতৰত ভাল বিহু বুলি ক'লে কিবা মানে ভিতৰৰ পৰা আৱেগ এটা জাগি আহে আৰু৷ কিমান এটা ফূৰ্তিৰ দিন হা৷
অসমীয়াৰ অসমীয়াৰ পৰিচয় আৰু তোমাৰ
পৰিচয় এই নৱগত নৱাগত মানে ধৰি লও বছৰটোক আদৰণি জনাই আৰু৷ ৰঙালী বিহুৰ জৰিয়তে ত আমি ধুম ধামেৰে পালন কৰোঁ সেই বিহু উৎসৱ৷
হয় হয় তোমাৰ ঘৰে ঘৰে যি গৈ যি বিহু মাৰো আমি খুব- ভাল লাগে আৰু ধৰা তাৰ তাৰ পৰা তোমাৰ চাউল পইচা যিখিনি উঠে তাৰ পৰা আমি খানা খাওঁ। এটা আনন্দ আৰু তোমাৰ মানে অ, ধৰাটো তোমাৰ ঘৰতো বহুত টকা পইচা আছে মোৰো আছে কিন্তু সেইটো তোমাৰ বিহু মাৰি গৈ যিখিনি আমি পইচা বা চাউল পাম তাৰ পৰা আমি লগ হৈ খানা খোৱা এটা মজাই বেলেগ।
মজাই বেলেগ হয়।
উম,
যথেষ্টখিনি আনন্দ লাগে আৰু চাৱাচোন ব ব বিহু নাচিব গৈ আছোঁ- গৈ আছোঁ হঠাতে যে বৰষুণ দি দিয়ে। এ চ' চাৰিও পিনে মানে অ, পকা চৰাইৰ দৰে ভাঙি যায় আৰু চব এই দৌৰা -দৌৰি লাগি যায় একদম।
উম -উম আৰু কেতিয়াবা তোমাৰ ধুতি খন হল -হলকি যায়।
হ- হ- হ এইবিলাক চাবলগীয়া দৃশ্য মানে। এ বিশেষকে এতিয়া -এতিয়া এতিয়াৰ সময়ত প্ৰায় ডাঙৰ লৰা বিলাকে প্ৰায় নাযায়ে এনেকে ৰাতি- ৰাতি বহুত ল'ৰাবিলাক গাঁৱৰ ল'ৰাবিলাক লগ হৈ ধৰি লওক বিহু নাচিবলৈ যায়।
উম- উম
কিন্তু সৰু ল'ৰা -ছোৱালীবিলাক আহে ঘৰে ঘৰে। দুপৰীয়া ৰাতিপুৱা চাৰিওফালে ঘূৰি ফুৰে আৰু বিহু নাচি -নাচি।
তোমাৰ মানে কেনেকুৱা হৈ গৈছে সৰু ল'ৰা- ছোৱালী বিলাকো মানে মান দুটাকে আজিকালি যাব নিদিয়ে ভাবে উম, তোমাৰ মানে কিছুমানে সন্মানৰ খাতিৰত যাব নিদিয়ে আৰু এইটো ধৰা বিহ ঘৰে -ঘৰে বিহু গাব যোৱাতো মানে সন্মানটো তোমাৰ নাযায় আৰু
সন্মান নাযায় আৰু এইটো পৰম্পৰা আমাৰ এটা যিটো পৰম্প পৰা যদি আমিয়ে বজাই নাৰাখোঁ হা ত' কোনে ৰাখিব পৰম্পৰাটো বজাই? যি বিহু এতিয়া বৰ্তমান পৰ্য বিশ্বৰ দৰবাৰত মানে জিলিকি -জিলিকি উঠিছে
উম -উম
ইবাৰ অসমত দেখা নাই এঘাৰ হাজাৰ নাচনী মানে নাচিছে। বিহু নাচিছে হা ত' সেই এটা ইমান ৱৰ্ল্ড ৰেকৰ্ড কৰি দিছে ত' ইমান ইমান ডাঙৰ এটা পৰ্যায় আমাৰ ধৰি লওক অসম চৰকাৰে হাতত লৈছে আমাৰ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে হয়না ত' হেই কথাত ত'যেন আমি সকলোৱে বা বুজি নাপ পাওঁ সমাজখনে বুজি নাপাওঁ বা বিহুৰ নামত ধৰি লওক কিছুমান এতিয়া চাবা এতিয়া বৰ্তমান সময়ত চুটি -চুটি কাপোৰ পিন্ধি বিহু নাছে
হয়- হয়
সেইটো বিহু নেকি আমাৰ সেইটো পৰম্পৰাই নহয় আমাৰ পৰম্পৰা কি ধুনীয়া- ধুনীয়া তোমাৰ ধৰি লওক ধুনীয় - ধুনীয়া পাট মুগা কাপোৰ পিন্ধা হা
উম, তোমাৰ ৰঙা ফুট তাৰপিছত আৰু কপৌ ফুল খোপাত তোমাৰ শুৱনিয়ে বেলেগ একদম।
গলত অলাই লোৱা অ, গামখাৰু হত হাতত পিন্ধা খোপাত গগনা সেইবিলাকে আমাৰ সংস্কৃতি।
হয় আৰু মানে তোমাৰ আজিকালি মানে তোমাৰ এই তোমাৰ ৰিলচৰ নামত মানে আৰু ভিডিঅ'ৰ কাৰণে মানে ব মানুহখিনি মানে বহুত তলত নামি গৈছে কাৰণ ধৰা চাবা ৰিলচ এটা বনাব- বনাব কেনেকে হেই কৰে তোমাৰ ওপৰত যিখিনি চাদৰ অ চাদৰ খন লয় তলত তোমাৰ মেখেলাখন নলয় তে তাৰ ফলত মানে তেনেকে আৰু কোনোবা ভিডিঅ' কৰিলে তেনেকে ভাইৰেল হয় তোমাৰ মানে অসমীয়া সংস্কৃতিতো তোমাৰ মানে সেই সন্মান নোহোৱা কৰি পেলাইছে
হয় হয় আৰু আজিকালিতো সামাজিক মাধ্যমটো জানাই কিমান দূৰ দূৰণি গিলি প্ৰচাৰ হৈ যায় তেনেদৰে বাহিৰা মানুহ বিলাকে যিয়ে আমাৰ অসমৰ সংস্কৃতিৰ বিষয়ে নাজানে ত সিহঁতে যেতিয়া সেই সেই বিলাক বস্তু দেখা পায় বা ধৰি লোৱা সেইবিলাক বস্তু সিহতে সিহ তেটো শ্বেয়াৰ কৰিব ন বাহিৰত ধৰি লওক কিছুমানৰ বাহিৰা দেশত আত্মীয় স্বজন আছে তেওঁলোকৰ লগত কথা পাতে বা তেওঁলোকক ভিডিঅ' বিলাক শ্বেয়াৰ কৰে তাৰ ফলত কি হৈছে সিহঁতে মনতে ভাবি লাগিছে হয় দে বিহুতো এনেকোৱাই চাগে সিহঁতেতো দেখা নে নাই এতিয়ালৈকে বিহু
হয় হয়
ত' সেইবাবে এতিয়া চাবা এতিয়া বৰ্তমান সময়ত বহুত বাহিৰা পৰ্যটকেও মানে আমাৰ অসমৰ যিটো সংস্কৃতি এই সংস্কৃতিটো চাবৰ বাবে বহুত লাখ লাখ টকা খৰচ কৰি আমাৰ অসমলৈ আহে
হয় হয় আহে
তেওঁলোকে আহি কিন্ত আমাৰ অসমৰ সকলো জনগোষ্ঠীৰ ধৰি ল খাদ্য পৰম্পৰাগত সাজপাৰ হা মেখেলা চাদৰ ব্যৱসায় কেনেদৰে কৰে ত সেইবিলাক সকলোবিলাক চাবৰ বাবে সিহঁতে মানে বহুত
মানে তোমাৰ ইচ্ছা প্ৰকাশ কৰে।
উম উম
সেইবিলাক চাই আনন্দ পায় সিহঁতে আৰু। লিখে কিতাপ লিখে সেই কিতাপ লিখাৰ ফলতো আমাৰ যিবিলাক অসমৰ বিভিন্ন পিছপৰা সংস্কৃতিবিলাক আছে সেই সংস্কৃতিবিলাকৰ ধৰিল তোমাৰ জনপ্ৰিয় হৈ উঠে
উম উম
চাবাচোন কিছুমান এনেকুৱা সংস্কৃতি আছে এতিয়াও মানে আমি আমিয়ে নাজানো আনকি অসমত থাকিও
হয় হয়
ত' যিবিলাক ধ্বংসৰ মুখৰ পৰা বাচি আহে পৰ্যটকৰ মানে প্ৰচাৰৰ ফলত বুজি পাইছা এতিয়া যদি আমি প্ৰচাৰ কৰাতোৱে ভুলকে প্ৰচাৰ কৰো ত বাহিৰা জনেতো ভাবিবই ন
সেইটোয়ে আৰু তোমাৰ।
অ এতিয়া চাবা এতিয়া আমাৰ কাতি বিহু আহি আছে, কাতি বিহুত তোমাৰ। কৃষকসকলে খেতিৰ উন্নতিৰ বাবে কিমান প্ৰাৰ্থনা জনায়। ভগৱানৰ ওচৰত পথাৰত জাই চাকি- বন্তি জ্বলাই। হে কিমান ঘৰে ঘৰে মানে শৰাই সাঁজ দিয়ে। সকলোৱে লগে খাব যে ইমান এটা ভাল লগা পৰিৱেশ। হে মাঘ বিহু মাঘ বিহু আহি আছে তোমাৰ
ওম
মাঘ বিহুতো জানেই তুমি আমি সকলোৱে একেলগে মেজি বনাওঁ, ভেলাঘৰ বনাওঁ, উৰুকাৰ দিনাখন ৰাতি এক একেলগে মানে একেলগে মানে আমি ভাত সাজ খাওঁ।
উ মানে ভোগৰ উৎসৱ আৰু।
ভগৰে উৎসৱ।
উম, মানে সেইটোত ধৰা তোমাৰ আমাৰ যিখিনি আলহী আছে তোমাৰ দূৰত তেওঁলোকে মানে সিদিনা আহে যেনে কে নহক তেনেকৈ আহিব আহি কিনে তোমাক ধুম ধামেৰে মানে এসাঁজ খাওঁ, কিন্তু সেইটো এটা ফুৰ্তিটোয়ে বেলেগ তোমাৰ।
হয়, চব হয় উখল মাখলৰ পৰিৱেশ। ধৰি লোৱা বাদ্য জন্ত্ৰ বজাই, ঢোল আদি বজায়। হেঁ একেলগে লগ হৈ জুই ফোৱাই।
উম উম।
গান গাই কেচেট নৃত্য লগাই হা ৰাতিপুৱা মেজ মেজি জ্বলাই, আমাৰ পৰম্পৰা মানে মানি চলে।
হয় হয়
সেই, এইটো মানে মানে আছে যে লিখাই আছে যে তোমাৰ মেজিৰ জুই ফোৱালে হেনো বোলে বছৰটোৰ কাৰণে শৰীৰটো স্বাস্থ্য থাকে।
হয় হয়
তেতিয়া আমি কোৱা কথা নহয় আমাৰ পূৰ্বপুৰুষসকলে লিখি থৈ গৈছে এইবিলাক কথা।
উম উম
হয়নে নাই।
হয় হয়
উম, এতিয়া বৰ্তমান সময়ত চাবচোন তুমি আমাৰ আমাৰ ধৰি লওঁক ভেলাঘৰ বা মেজিৰ বাবেও আমাৰ কম্পিটিচ্যন চলে, প্ৰতিযোগিতা চলে অসমত, কোনখন জিলাই বেছিকে ভালকে মানে প্ৰদৰ্শন কৰিব পাৰিছে, সেইবিলাক কিহৰ বাবেও কৰে, আমাৰ অসমীয়া সংস্কৃতিও মানে জনপ্ৰিয়তা হোৱাৰ বাবে কৰে।
উম উম হয়।
হৈ থাকে।
উম।
আৰু তুমি লক্ষ্য কৰা নে যে আমাৰ বিহুৰ সময়ত মানুহেই বিস্কুট কি মিঠাই কি এইবিলাক চব পাৰিয়ে যায়। চব পিঠা আৰু, যিমান যিমান ডাঙৰ আৰু। আলহী আহিলেও সকলোৰে ঘৰে ঘৰে পিঠাৰ আৰু পাবই।
চিৰা তোমাৰ তাৰ পিছত আৰু ৰাতিপুৱা হৈছে তোমাৰ গুড়া খান্দা।
অ জলপান দিয়ে, দৈ গাখৰি দিয়ে, চিৰাই দিয়ে।
উম।
তে কিমান এটা ভাল লাগে।
উম বহুত আনন্দৰ উৎসৱ আৰু, উম।
আমাৰ এই তিনিটা উৎসৱে মানে আমাৰ জাতিটো সংৰক্ষণ কৰি আছে বৰ্তমান সময়ত।
উম হয় হয়।
বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে।
উম উম।
উম বহুত ভাল লাগে আমি নিজে নিজে গৌৰৱ অনুভৱ কৰো, যে আমি অসমৰ অসমৰ সন্তান।
উম উম।
উম
তে বন্ধু আজিলৈ এৰিছো আৰু ভাল লাগিল কথা পাতি।
হয় হয়, ঠিক আছে তোমাৰ লগতো ভাল লাগিল কথা পাতি ধন্যবাদ।
উম ধন্যবাদ।